শুনিছোঁ, শুনিছোঁ।
অ', অ', বাকী ভালনে খবৰ?
ভাল, ভাল, তোমাৰ?
উম, মোৰ ভালে দিয়া, কি কৰিছা পিছে?
এনে আছোঁ তুমি?
মই মানে আ এখন কিতাপ পঢ়ি আছিলোঁ, তাকে ভাল লাগিল মানে, ভাবিলোঁ মই তোমাক অলপ জনাওঁ।
অহ, অ', কি কিতাপ পঢ়িছা এনে মানে?
উ মই তোমাৰ অ', অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ হ হৃদয় এক বিজ্ঞাপন বুলি যিখন অ', কিতাপ আছিলে সেইখন পঢ়ি আছিলোঁ।
অ', সেইখন।
পঢ়িছিলানে আগতে?
মই এনে পঢ়িছোঁ বহুত আজি পৰা দুইবছৰ, তিনি বছৰ আগতে পঢ়িছোঁ। এ কি গোটেই পঢ়া হ'লনে তোমাৰ?
অ', অকনমান বাকী আছে বাকী পঢ়া হ'বই আৰু বেছি দিন নাই, বেছি টাইম নাই। তুমি অ', বাৰু কোৱাচোন? অ', তুমি বাৰু বাইদেউক চিনি পোৱা নে, তেখেতৰ নাম শুনিছানে?
শুনিছোঁ, শুনিছোঁ।
অ', অনুৰাধা শৰ্মা পূজাৰী।
বহুত, বহুত ভাল, ভাল কিতাপো লিখিছিল তেওঁ।
হয়, হয়, তেখেত তোমাৰ সাংবাদিক আৰু ভাল লেখিকা হয় এগৰাকী।
হম।
বহুত কিতাপ আছে তেওঁৰ, বহুত ভাল ভাল কিতাপ লিখিছিলে। তাৰে ভিতৰত তোমাৰ এইখন বহুত ভাল কিতাপ মানে, মানে। বহুত জনপ্ৰিয় কিতাপ। হয়, হয়, তোমাৰ হৃদয় এক বিজ্ঞাপন বুলি যি খন মই বৰ্তমান পঢ়ি আছোঁ।
এনে ক'ব পাৰিবা নেকি, কি মানে পঢ়ি কেনেকুৱা লাগিছে সিখন?
অ', ঠিক আছে দিয়া হেই কৰিবা হা মই কোৱাৰ পিছত কিন্তু তুমি পঢ়িবা এদিন ভাল লাগিব তেতিয়া।
হয়, হয়, দিয়া পঢ়িম দিয়া।
অ', আৰু যদি অ', কিতাপখন যদি লাগে মই দি দিম মোৰ পৰা, মোৰ তাত আছে।
হ'ব, হ'ব।
কোৱাচোন এনে কি মানে, কি মানে তাৰ পৰা কি এনে কে-কেনেকুৱা কিতাপখন মানে?
কিতাপখন তোমাৰ ভাল তোমাৰ নামটোৱে হৈছে তোমাৰ হৃদয় এক বিজ্ঞাপন বুলি।
হয়।
উম, তাৰপিছত আৰু মানে তাত তোমাৰ আ এটা অফিচৰ এটা অফিচৰ বিষয়ে মানে তোমাৰ তাত আছিলে আৰু। অ তাত তেখেতে কলিকতাত থাকোঁতে মানে তাতে আছিলে। সেই সময়ত মানে তেখেতে কেনেকুৱা কেনেকুৱা চৰিত্ৰৰ মুখামুখি হৈছিলে তাৰপিছত আৰু তোমাৰ আ কেনেকুৱা কেনেকুৱা তেওঁলোকৰ মাজত কথা হৈছিলে কি কি বিষয়ক লৈ কথা হৈছিলে তাৰ অভিজ্ঞতা কেনেকুৱা? তাতে লগ পাইছিলে এজনী ছোৱালী সেই ছোৱালীজনীৰ বিষয়ে কৈছে। মানে তোমাৰ কিতাপখন অ কিতাপখন সঁচাকৈ মানে অলপ তোমাৰ মাজত দুখো লাগিব ভালো লাগিব। তাৰপিছত আৰু কিবা ৰহস্যময়ী টাইপৰ আৰু। পিছত যেতিয়া তুমি পঢ়ি পঢ়ি পঢ়ি পঢ়ি গৈ থাকিবা নহয় তেতিয়া গম পাবা কেনেকুৱা কিতাপখন।
উম, ঠিকেই কৈছা।
আৰু কি কি কিতাপ পঢ়িছিলা নে তেখেতৰ কিবা?
তেখেতৰ তেখেতৰ কিতাপ এনেকুৱা পঢ়া নাই পঢ়িছিলো মানে আজি মানে দুই বছৰ তিনি বছৰ আগৰ আগতে কৰিছিলো।
কি কিতাপ পঢ়িছিলা পিছে?
মই মই পঢ়িছিলো জলছবি কিতাপখন পঢ়িছিলো।
অ ভাল ভাল আৰু আৰু বেলেগ কিবা পঢ়িছিলা নে?
বেলেগ পঢ়িছিলো কৌশিক নন্দন বৰুৱাৰ কিতাপ নিৰিবিলি।
অঁ খুব জনপ্ৰিয় হৈছিলে ন এতিয়াও চাগে বহুতে বিচাৰি আছে সেই কিতাপখন। তেখেতৰ তিনিখন কিতাপ আছিলে নেকি? এতিয়ালৈকে বৰ্তমান হয়, হয় তে গোটেইকেইখন পঢ়িলা?
মই নিৰিবিলি খনেই পঢ়িছো বাকী দুখন নাই পঢ়া।
কেতিয়া পঢ়িছিলা?
বেছি দিন হোৱা নাই ছয় মানে উম ছমাহ মান হ'ল ছমাহ মানৰ আগতে পঢ়িছো।
ভাল লাগিছিলে ন।
ভাল লাগিছিলে বহুত মানে এখন বিশ্ববিদ্যালয়ত বহুত মানে কেনেকুৱা কি কি কি হয় বহুত মানে তাতে গম পোৱা যায় আৰু।
অ মানে তাত তোমাৰ গোটেইখিনি অ তোমাৰ সেই কৰিছিলে আৰু সোমাই দিছিলে এখন বিশ্ববিদ্যালয়ৰ বিষয়ে তাত বন্ধু তাৰপিছত প্ৰেমৰ সম্বন্ধ এনেকুৱা সেইবোৰ বহুত কিতাপ বুজা বুজি বিলাক সকলো আছিলে মই তোমাৰ পঢ়ি -ছিলো কিন্তু মই কিতাপখন আনি পঢ়া নাই তোমাৰ মোবাইলত যে তোমাৰ পি ডি এফ থাকে মোৰ লগৰ এজনীয়ে মোক পঠাইছিলে মানে তেনেকৈ পঢ়িছিলো। মানে পৰিছিলো কিন্তু আধৰুৱা হৈ থাকিলে। আৰু মানে তোমাৰ চাবাচোন তুমি তোমাৰ কিতাপত পঢ়া আৰু তোমাৰ মানে ম'বাইলত যে এনেকে পঢ়াৰ বহুত পাৰ্থক্য আছে মানে। তুমি কোনটো ভাল মানে কোনটো কেনেকৈ ভাল পোৱা মানে? তুমি হয় ম'বাইলত পঢ়ি ভাল পোৱা নে? তে তুমি মুখৰ আগত হাতত কিতাপখন লৈ?
হাতত কিতাপ লৈয়ে বেছি ভাল পাওঁ। কাৰণ ম'বাইলটো এনেই মানে সদায়, মানে যদিও ক'ব লাগে সদায় মানে মৰ্নিং পঢ়াতে মানে পঢ়াতে পঢ়াতে কিবা চকুৰ মানে সেই হৈ যায়। মানে অলপ মানে
চুকুৰ ৰশ্মিও মানে অলপ কম মানে, কমাই কমাই যোৱা যেন লাগি যায় মোৰ ক্ষেত্ৰত। নে কিতাপ আ সেইটো হয়। আৰু কিতাপ এখন যদি পঢ়া যায়, ত' সেইটো মানে পঢ়িবই মন যায় যে, কিতা এখন কিতাপ আজি পঢ়িম ত' সেইখিনিও আৰু পঢ়িম। ময়ো অ' মোৰ ক্ষেত্ৰত এনেকুৱা। এনে আৰু কি পঢ়িছা? আৰু কি কি কিতাপ পঢ়িছা এ তুমি?
মই তোমাৰ আহ! বৰ্তমানটো মই তোমাক ক'লোৱে মই এইখন পঢ়িছোঁ বুলি হৃদয় এক বিজ্ঞাপন বুলি। য'ত নেকি বাইদেৱে অনুৰাধা শৰ্মা পূজাৰি বাইদেৱে লিখিছিলে ধুনীয়া কৰি। অত্যন্ত মানে জনপ্ৰিয় আছিল এটা সময়ত। এতিয়াও মানে বহুতে সেই কিতাপখন বিচাৰি থাকে। তাৰপিছত হম। তাৰপিছত মই তোমাৰ পঢ়িলো, উম তোমাৰ নাহৰৰ নিৰিবিলি ছাঁ পঢ়িছিলোঁ। তাৰপিছত আৰু তোমাৰ মই পঢ়িছিলোঁ উম, উম, উম এই তোমাৰ বৈৰাগী নদীৰ। ঘাট বুলি আছিলে, এইখন পঢ়িছিলোঁ।
শুনিছো, কিতাপখন শুনিছো। এনেই পঢ়া নাই কিন্তু এই।
হয়, হয়। তাৰপিছত আৰু তোমাৰ তেখেত তেনেকে তোমাৰ মানে, বহুত কেইখন আছে তেখেতৰ ধুনীয়া, ধুনীয়া আছে। ইয়াত এখন অৰণ্য আছিল এইখনো আছে।
অ' এই খন, এইখনেই। শুনিছো। কিতাপখন মানে পঢ়া নাই এনে শুনিছো আৰু কিতাপখন ভাল, ভাল। ভাল হয় কিতাপখন। ৰাগন অ' শুনিছো, শুনিছো ৰাগন।
আৰু তুমি মেৰেং শুনিছিলা, মেৰেং?
মেৰেংখন নাই মনত নাই, মেৰেংখন নাই।
জলছবিখন পঢ়িছাই ন'?
অ'।
আৰু বহুত কেইখন আছে তেখেতৰ ভাল ভাল।
তাই কি কি মানে এনেৱাত কি ব' কিতাপটো তুমি পঢ়িছা নে কি মানে, শিকিব কি পাইছা মানে, কেনেকুৱা কি মানে?
প্ৰথম কথাটো হৈছে তোমাৰ ধৈৰ্য বহুত মানে তোমাৰ আ সেই হৈ যায়। কিতাপ পঢ়িলে তোমাৰ ধৈৰ্য্য শক্তি গুণটো আহি যায়। যিমানে পঢ়িবা সিমানে শিকিবা বুলি যে এষাৰ কথা আছিলে।
হয়, হয়। কোৱা।
মানে তোমাৰ বাই মানে আমাৰ আমি যে অকল কিতাপ পঢ়ো। তোমাৰ স্কুলৰ কিতাপ, কলেজৰ কিতাপ, তাতে ইমান চব আৱদ্ধ হৈ নাথাকে মানে। আমা, আমাক যে কয় সদায় মানুহবোৰে যে কৈ থাকে বা শিক্ষক- শিক্ষয়িত্ৰীবোৰে বোৰে যে কৈ থাকে, যে বাহিৰা কিতাপ পঢ়িবা দেই, বাহিৰা কিতাপ পঢ়িবা।
হয়।
মানে তোমাৰ বাহিৰা কিতাপ পঢ়িলে বহুত পঢ়ি মানে জানিব পাৰি, শিকিব পাৰি অ' কোৱাছোন?
অ' কাৰণ স্কুলৰ যদি স্কুল বা কলেজৰ কিতাপ এটা নিৰ্দিষ্ট মানে আৰু কি আৰু যদি যিখিনি মানে এতিয়াতো ক'ব লাগিলেতো বাহিৰা, মানে যিখিনি আৰু এতিয়াতো যিমান পৰীক্ষা বা কিবা মানে যি যিবোৰ আহে বা প্ৰতিযোগিতা মূলক পৰীক্ষা বিলাকে তোৰ সেইবিলাকৰ অকল নিজৰ ন মানে নিজৰ জ্ঞানতো অলপ বাহিৰৰ পিনেও থাকিব লাগিব আৰু
তাত মানে নিৰ্দিষ্ট এটা মানে সেই এখন হেই দিয়ে। তাত বেছি নাথাকে।
তুমি যিমানে বাহিৰা কিতাপ পঢ়া তোৰ সিমানে তোমাৰ নিজৰ মানে ৰে জ্ঞানটো বেছি হয়।
হয়, হয়।
যিকোনো পঞ্জিকা পঢ়ি পৰীক্ষাত মানে উত্তীৰ্ণ হোৱাত মানে হাত এটা থাকে আৰু মই এই ইমানকিটা কিতাপ পঢ়িছো তোৰ মই এইখিনি কৰিব পাৰিম আৰু
হয়, হয়। তাৰপিছত আৰু অ' তুমি জলছবিৰ বিষয়ে কি পঢ়িছিলা কোৱাচোন অলপ
জলছবি উম, জলছবিৰ বিষয়ে পঢ়িছিলোঁ এইটোৱে
মই তোমাৰ শুনিছিলোঁ হা, মই মানে তোমাৰ কিতাপত পঢ়া নাছিলোঁ। এই মোৰ লগৰ এজনীয়ে মোক পঠাইছিলে এ মোবাইলত পঠাই পিডিএফ এ কৰি কেনে এই মোক তেনেকে এজনী লগৰ ছোৱালী পঠাইছিলে। যে ভৰি বিচোন কিতাপখনৰ পঢ়ি ভাল লাগে। মই কৈছোঁ ঠিক আছে, তোৰ তাত যদি আছে, মোক দিবি সেনেকুৱা আৰু তাৰপিছত আৰু তোমাক যদি এই কিতাপখন লাগে। হৃদয় এক বিজ্ঞাপন বুলি মই তোমাক দি দিম দিয়া তুমি মোৰ পৰা লৈ ল'বা, পঢ়িবা। তাৰপিছত যেতিয়া পঢ়া হ'ব তুমি মোক ৰিটাৰ্ণ কৰি দিবা।
উম, গোটেই কেইখন, সেইখন পঢ়া সেইখন পঢ়া নাই। এনেকুৱা জলচিঘল পঢ়িছিলোঁ। টোৰ মানে কেতিয়াবা আৰু থাকে ন, মনত এতিয়া মনত, মনত নাই এতিয়া।
গ'ম পাইছোঁ, বুজিছো। অলপ চাগৈ তোমাৰ সেই কোনোবাই যদি মনত পেলাই দিয়ে নহয় তেতিয়া মানে এইবিলাক এনেকে আহি যায় মানে মনত। পৰি যায় মানে, যেনেকে ধৰি লোৱা আজি মই হৃদয় বিজ্ঞাপনখন পঢ়ি আছোঁ। মই কি ঠিক পাহৰি গলোঁ মানে, পাহৰি নাযাওঁ একেবাৰে মোৰ মৰচুক অলপ অলপ মনত থাকিব ভিতৰৰ কথাবোৰ কিন্তু মানে এই যে চামাৰিটো যে ওপৰৰ যে থুলমূলকৈ যিখিনি সেইখিনি অলপ যদি আওঁৰাই দিয়ে, কোনোবা তেতিয়া ধুনীয়াকে মনত আহি যাব মানে এতিয়া যেনেকে মই তোমাক উম' মই জলছবিখন পঢ়িছিলোঁ বাৰু সেই শেহত পঢ়িছিলোঁ মোবাইলত। মানে তাতে আৰু কি সেই আছিলে তোমাৰ এই তাত তোমাৰ জীৱন মৃত্যুৰ কথা এনেকুৱা আৰু কিবা কিব মানৱ মানুহৰ কথা সময়ৰ কথা এনেকুৱা কিবাকিবি বহুত ধুনীয়াকে বুজাইছিলে তেখেতে।
এনে ক'ব যিটো ক'ব যে মানে এখন কিতাপে মানে যদি এখন কিতাপ পঢ়া হয়। তাত তোমি কেতিয়াবা হৈ হৈছে নে তোমাৰ নিজৰ মানে ধৰা নিজৰ লগতো কেতিয়াবা। সেই কিতাপ খনৰ গোটেই মানে খাপ। হয় যেন লাগে নে কেতিয়াবা নিজৰ ক্ষেত্ৰত। যে মোৰ লগত এনেকুৱা হৈ আছে।
হয় বুজিছো মই তুমি কি কব বিচাৰিছা অ' মানে চোৱা অ আৰু চোৱা সকলোৰে মই ভাবো হা মোৰ দৃষ্টিভংগীৰে আৰু যে কি কয় সকলোৰেতো কাহিনীবোৰ বেলেগ বেলেগ থাকে জীৱনৰ কাহিনীবোৰ! কাৰো একে হ'ব নোৱাৰে যিদৰে মানে হাতৰ পাঁচটা আঙুলি সমান নহয় কিন্তু, তাৰে ভিতৰত কিছুমান কথা কিছুমান লাইন কিছুমান সেই মানে ঘটনা এনেকে মানে ধুনীয়াকে লিখি দিয়ে তেওঁলোকে সেই এনেকুৱা যে আমাৰ লগত জড়িত মানে আমাৰ কথাখিনি তেওঁলোকে কেনেকে ধমলত মানে কেনেকে লৈ কেনে লিখিব পাৰিলে মানে যে কেনেকে বুজি পালে মানে মানে অ'তেতিয়া গম পোৱা পোৱা যায় যে গোটেই যদিও গোটেই কাহিনীটো বা গোটেই জীৱনটো যদি মিল নাথাকে তথাপিও কিছুমান কাহিনীৰ লগত মিলি মানে মিলি যায় মানে
ঠিকে কৈছা হয়
তেনেকুৱা হৈছিলে কিছুমান কিতাপ পঢ়োঁতে যেনেকে তুমি অ নিৰিবিলিৰ কথা ক'লা অলপ আগতে
উম হয় মানে সেই খনটো পঢ়িলে এনেকুৱা লাগে যেন তাৰে যাবই মানে ইচ্ছা যায় আৰু
অ' অ ঠিক কৈছা তুমি আৰু কি কয় তোমাৰ এই বৰ্তমানতো মই তোমাৰ তোমাৰ অ কলেজীয়া জীৱনটো মই মইটো পাৰ কৰি আহিলোয়ে ত 'তাতে কি ধু মানে ধুনীয়াকে সুন্দৰকৈ সেই কথাবোৰ লিখি বুজাইছে বা ধুনীয়াকে লিখি দিব পাৰিছে বৰ্ণনা কৰিছে মানে এনেকুৱা লাগে যে কি তাৰ ভিতৰত আমি চৰিত্ৰ এটা হৈ কিনে সোমাই পৰিছোঁ
ঠিক আছে হয় ঠিক আছে দিয়া আজি ভাল লাগিল তোমাৰ লগত কথা পাতি
অ' এই টপিকৰ ওপৰত আৰু পিছত বেলেগ এখন কিতাপত আমি কথা পাতিম দিয়া! আৰু কিতাপখন লৈ যাবা দেই লাগিলে
ঠিক আছে ঠিক আছে দিয়া ৰাখিছো
অ' দিয়া ঠিক আছে ধন্যবাদ দেই!
উম ধন্যবাদ!
ৰবা মই